অহ।
মই এনে, এই ফটো বিলাক চাই আছোঁ। ছিলো অলপ, এই মানে মোৰ মোবাইলত স্পেচে নাছিল। সেইকাৰণে অলপ মানে ফটোচ এ ফটোবিলাক ডিলিট কৰি আছিলোঁ। সেই তেতিয়া মানে স্কুলৰ ফটো দেখা পালোঁ, এই মনত কৰি বহুত ভাল লাগি আছে চাই কিনা, আগৰ ভাল লাগ- গে এনেকুৱা ন কেতিয়াবা চালে। তুমি চোৱা নে কেতিয়াবা ফটো বিলাক সেই স্কুলৰ আগৰ দিনে?
বহুত ভাল চোৱা, মানে কেতিয়াবা এনেকুৱা হয় নহ যে আমাৰ নেট শেষ হৈ যায়, বা ৰিচাৰ্জ শেষ হৈ গল। আৰু নহলে কেতিয়াবা কি হয় যে ফোন চলাই চলাই মানে বৰ লাগি যায় ন তেতিয়া মানে এইটো গেলেৰিয়ে চাওঁ মানে, বহুত ভাল লাগে।
অ বহুত ভাল লাগে আৰু তেতিয়া। আৰু তোমাৰ ফটো বিলাকো কিবা কিবা ফনী ফানি ফটো বিলাক চালে আৰু বৌ-
হয় হয় আৰু আ হয় হয়। আৰু আজিকালিত টো চা চোন আমাৰ আমি মানে ফোনে দি চা ফটো তুলি ল কিন্তু আগতে কি কৰিছিলে কেমেৰা দি ফটো তুলি যে, এলবাম বনাই সেইটোও চাওঁ।
অ সেইটো আমাৰ অ বহুত ভাল লাগিব, মই সৰু থাক মানে এইবোৰ ফটো চাই মই চাই কিনে বহুত ভাল লাগে। সৰুৰ ফটো কেনেকুৱা আছ- আছিলো আমি কেনেকুৱা হৈ গ'লো।
সেইটোৱে কেত কেত কি তুমি যেতিয়া খ খ কোনো সৰু বাট যাক চাও ন তাক ইমান মৰম কৰো নহলে চবেই তাক মন মৰম কৰে এনেকুৱা লাগে যে কাচ আকৌ আমি সৰু হৈ যাও, এনেকুৱা এনেকুৱা মন যায়।
তাকে, সেইটো বহুত ভাল লাগে সেইবোৰ ফটো চাই কিনে আগৰ দিনা বেলেগে এইটো আছিল। মোৰতটো কান্দি থকা ফটো মানে সেনেকোৱা মোৰ এটা ফটো আছে মানে কান্দি আছিলো মই সেনেক ফটো তুলি দিছিলে আৰু, সেইবোৰ চাই কিনে বহুত ভাল লাগে আৰু।
আৰু চাবাচোন যেতিয়া আমি সৰুৰ ফটো চাইন, সৰুৰ ফটোত ইমান ধুনীয়া দেখ- খা যায় ডাঙৰ মানে মানে এনেকুৱা নালাগে যে এইটো আমি হয় বুলি।
অ অ হয় সেনেকুৱাই লাগে আৰু কেতিয়াবা মইতো ইনষ্টাগ্ৰামত লগাই দিওঁ।
অ অ মইয়ো এনেকে লগাইছো বহুত ভাল লাগে। আৰু মানে মোৰ আৰু দাদাৰ মানে বেছি উ মানে বেছিত টো গেপ নাই আৰু জন্মৰ, ত মানে আমাৰ দুটাৰ মানে এনেকুৱা লাগে টুইনচ। টুইনছৰ নিচিনা বৰা এনেকুৱা লাগে।
হয় নেকি? অ এনেকুৱা হয় আৰু বহুত ভাল লাগে আৰু, আগতে মোৰ পৰু মানে মই কৰ'ৰবাত গ'লে সৰস্বতী পুজাটোৱে শাৰী চাৰী পিন্ধি গৈছিলোঁ, সৰু থাকোতে কেনেকুৱা লাগে ন? শাৰী পিন্ধাটো, উম উম মই বয়স্কাৰ তে আছিল মোৰো চুলি সেনেকাই।
এইবাৰতো মোৰ জানা টপা আছিলো, তেতিয়া মোৰ মা ন এইটো যে ৰঙা চুনি তুণি বান্ধি চুণনি বান্ধি পিনে এনেকুৱাই পঠাইছে জানা সৰস্বতী পূজাত।
হয় নেকি?
অ তাকলা আছিলো বাবা নামাত চুলিয়ে নাই আৰু ফুট চুট লগাই দিছে পোৰা ঠিকছে।
অহ। আৰু মোৰতো লগৰীয়াৰ লগত এটা আছিল, ফ্ৰেণ্ডৰ লগত ফটো সেইটোও চাই কিনে ইমান কমেদি লাগে তাৰ হাতটো ধৰি কিনা আৰু এ এই দুৰ্গা পূজাৰো কেতিয়াবা এইটো তোমাৰ যে এইটো ফোন যে আছিল যে আগতে, দুৰ্গা পূজাত ওলাইছিলে, অ পিংক কালাৰ ত সেইটো লতকাই কিনে এটা ফটো আছে মোৰ সেইটো কিমান কমেডি লাগে সেইটো। চাই কিনা মানে তেতিয়া ফটো। চাই কিনে বহুত দেৰি লাগে উম।
আৰু সৰুত মানে মোৰ কি হৈছে জানা মানে আমিতো কাণ ফুটাব নোৱাৰো ন। সৰুতে আমৰ মানে কাণ ফুটাই নিদিয়ে, মানে পাচ বছৰ মান হ'ব লাগে, ত মানে কি যদি চনত যাও বা মোৰ মায়ে যদি মোৰ ফটো তুলি দিয়ে ন ত কি কৰে জানা কাণ কাণফুলিটো পিন্ধাব নোৱাৰে এটাই এইটো ফুট লগাই দিয়ে এইটো যে বিন্দি লগাও ন বিন্দি লগাই দিয়ে কানত
মোৰ মোৰ মানে কি আছিল জানানে সৰু থাকোতে মোৰ মানে সোণৰ কাণটো আছ- গুলকে যে থাকে ন সেইটো কাণফুলি আছিল হা সেইটো লগাইছিলো তেতিয়া মানে কিবা সৰস্বতী পূজাত ত, তোমাৰ ঝুমকা টো লগাব মন যায় ন সেই তেতিয়া কি কৰি সেইটোতে মানে মই সোমাই কিনে লগাইছিলো ঝুমকা বোৰ তোমাৰ যে অলপে বেন থাকটোত থাকে ন সেনেকুৱা।
উম উম তুমিতো তেতিয়া লগাইছিলা ন মই আজিলৈকে সেনেকাই পিন্ধো জানা। মোৰ মানে কি এইটো অ মোৰ অৰিজিনেল যে খোণৰ টো ন ইমান টাইট মানে খুলিব নোৱাৰা, এইটো খোলাৰ পিছত আমি এইটো পিলাচ হয় ন।
অ', অ ',
এইটো দি লগাব লাগে না স্ক্ৰু ড্ৰাইভাৰ
সেইকাৰণে মই ময়ো তোমাৰ সেনেকুৱাই লগাইছিলো মাজত যেতিয়া মই তোমাৰ এ মানে খুলি দিছিলো তেতিয়া স মানে চিঙি তোমাৰ সেই চিঙি গৈছিল। চিলে তাৰপিছত মানে তেতিয়াৰ পৰা মানে এনেই মই ৰেডিমেডে লগাব পাৰো আৰু। তোমাৰ সেনেকুৱা বজৰিয়াত লগাব পাৰো এনেইতো তোমাৰ এই সেনেকুৱাই লগাইছিলো সৰু থাকোতে।
আচ্ছা এইটোৱে মায়ে কয় যে এতিয়াতো কিবা খেলাৰ বস্তু নহয় ন। যে তই খেলিবি য'ত ত'ত থৈ দিবি ন এইটো মানে এইটোৰ ওপৰতে পিন্ধাই জানা পাগল লাগে।
অ, মোকো মোৰ লগ অ, ফ্ৰেন্ড কেইটা যে মে চাই চালে জোকাই আৰু সেনেকুৱা।
একবাৰ যদি চাই লয় নাই কিবা বস্তু জোকাইে থাকে - জোকাই থাকে।
থাকে এনেকুৱা আৰু। তাকে মোৰো সেনেকুৱা আছিলে ময়ো ভাবিছিলো আগৰ ফটো বিলাক চাও ন সেই টো চাই কিনে দেখাও পায় ন জুম কৰি কিনে চালে সেনেকুৱা লাগে আৰু।
হয়-হয় আৰু সৰু ফটো চাবাচোন বহুত মানুহ যেনেকুৱা আমাৰ লগত তেতিয়া থাকে এতিয়া যেতিয়া নাথাকে ন। এ ফটো থাকে এতিয়া যেতিয়া নাই বহুত বেয়া লাগে জানা ন যেনেকে মই অলপ দিন আগত ন মোৰ মা নাছিল ছিলে ত মই আৰু মোৰ ভন্টি মানে গড্ৰেজ এনে চাফা কৰি আছিলো ন। কৰাতে মানে এলবাম পালো তাতে মানে আইতাৰ ফটো চালো ককাৰ ফটো চালো ন পুৰা কান্দি কান্দিয়ে দিলো আমি কি কেনেকে নহয় ইহঁতে আমাৰ লগত আছিল আগতে। এতিয়া নাই বহুত বেয়া লাগিছে মানে।
হয়-হয় সেইবিলাক বহুত বেয়া লাগে আৰু ভাবিলে কিন্তু আৰু বহুত মানুহে এনেকুৱা থাকে তমাৰ মানে ফ্ৰেন্ড - ফ্ৰেণ্ড কেতিয়াবা থাকে ন তোমাৰ মানে স্কুলৰ ফ্ৰেণ্ড বিলাক। এতিয়া নাই সেনেকোৱা।
নাই - নাই - নাই সেইটোয়ে আৰু আৰু হ'লেও মানে আজি চাবাচোন আমাৰ স্কুলৰ ফ্ৰেড মানে ভাল আছিল হয় ন কিন্তু আজিকালি তুমি কোনো চব ফ্ৰেণ্ডৰ ওপৰত এইটো বিশ্বাস কৰিব নোৱাৰা আৰু চব উম, চব ভালো নহয় আৰু ইমান চেল্ফি নিচিনা কৰিব চাবচোন। যেতিয়ালৈকে কাম থাকিব তোমাৰ লগত ভালকে কথা পাতিব তাৰপিছত।
তোমাৰ স্কুলৰ ফ্ৰেণ্ডৰ নিচিনা নাই আৰু সেইটোয়ে কলেজৰ ফ্ৰেণ্ড সেনেকাৱা নহয়। স্কুলৰ ফ্ৰেণ্ডৰ নি নাথাকে স্কুলৰ ফ্ৰেণ্ড বহুত ভাল থাকে আৰু।
আৰু স্কুলৰ ফ্ৰেণ্ডৰ এনেকুৱা থাকে যে আমাৰ পেৰেণ্টছ পৰা টাচত থাকে। আমিহত অ, আমিও ইহতৰ ঘৰত যাও ইহতে আমাৰ ঘৰতে মানে এটা পুৰা কিনে বৰ্ণ হৈ যায় মানে নিজৰ নিচিনাও হৈ যায় ন।
উম-উম, হয়-হয় নিজৰ মানে ভণ্টি নিচিনা হয়।
অ', অ', কিন্তু সেই-সেই ত আমাৰ যে স্কুলৰ ফ্ৰেণ্ডৰ লগত এনে মাৰ কথা চথা আছে। কিন্তু কলেজৰ ইমান ফ্ৰেণ্ড হৈছে ন সিহঁতক মোৰ মা ইমান চিনিও নাপায় আৰু ইমান
এতিয়া কথাই পাতা নাই সেনেকুৱা আৰু মানে কৰবাত কেতিয়া মানে এনে মানে কিবা খবৰো ল'ব নোৱাৰি সেনেকুৱা হৈ যায় ন।
সেইটো আৰু চোৱা আগতে মানে কি হৈছিলে স্কুলৰ টাইমত মানে কি মাহঁতে লব যায় তেনেকোৱ চিনাকি হয় কিন্তু কলেজত না পেৰেণ্টছ মিটিং হয় ন মাহঁতে লব যায় যে ফ্ৰেণ্ড নিজৰ মাৰ লগত এইটোও হ'ব কথা পাতিব সেইটোয়ে
হয় সৰুতে নিজৰ - নিজৰ নিজেই চাব লাগে আৰু কেতিয়া বা তোৰ তমাৰ মানে কলেজত মানে কিবা হ'লেও মানে তুমি মাকটো লৈ যাব নোৱাৰা যেনে স্কুলতো লৈ যাব পাৰিছিলে সেনেকুৱাই আৰু উম, মানে স্কুলত নি তে নাথাকে আৰু সেইকাৰণে আৰু ভাল এইটো স্কুলৰ লাইফটো বহুত
অ হ আৰু স্কুলত আগত কি হৈছিলে চাইছিলা আমাৰ যেতিয়া পেৰেন্টছ মিটিং হয় মাহঁতক আমাৰ চাপৰ্ট কৰিব লাগে ডাইৰেক্ট মেমক চুগুলি লগাই দিয়ে জানা ন। অ এইটো টাইমতটো এনেকোৱা হয় চা মই তেতিয়া জানা নিজৰ মাক যাবই দিয়া নাছিলো মই কয় যে পাপা তুমি যোৱা মায়ে গলে খালি কথা লগাই এনেকে কৈছিলো আগতে।
হয় আমাৰ কই সেনেকোৱাই আছিলে উম মানে মায়ে গৈছিলে ন তেতিয়া এনেকোৱা
অ অ আৰু আৰু যদি মাক এই অ মাক যদি শিকাই দিও ন যে এ আগতেতো মাক ঘৰত আহি কও যে এইটো মেমটো এনে কোৱা ন এ ভালকে নুবুজাই কথা আৰু আমাক মানে ই বুজি নাপাও এইবিলাক মোৰ মায়ে মানে যাই পিনি ডাইৰেক্ট স্কুলতো কৈ দিয়ে যে আপুনি ভালকে নো বুজাই সেইটোৱেতো মোক এইটো বস্তুত যে ইমান ভয় লাগে ইমান ভয় লাগে হে
সুধে ন এনেই এনেই কিয় কৈছা বুলি আৰু কথাটো লগাই দিলা ঘৰত যাই কিনে সেনেকোৱাও কয় যে
সেইটো কাৰণে মই মাক পুৰা ত্ৰেণ কৰি যাও যে তোমাক যি একো কব দৰকাৰ নাই চব ভালে ক'বা চব ভাল কবা গম পাইছা সেনেকে কৈছিলো
অ মোৰো এনেকোৱাই হৈছিল দিয়া সেইকাৰণে আৰু ভয়ো লাগিছিলে তোমাৰ ন এ কেতিয়াবা এনেকোৱা সুধিছিলে আৰু ছাৰ হ তে ঘৰত পঢ়া নে নাই মাহতি কিবা কৈ দিছিলে ন ন
অ অ সেইটোয়ে আৰু চেইম টু চেইম জানা মই অ ক্লাছ ইলেভেনট যেতিয়া গৈছিলো নহয় তেতিয়া ফাৰ্ষ্ট মানে কি তেতিয়া মোৰ ডি ডিব্ৰু কলেজত আছিলো দেই ত তাতে পেৰেণ্টছ টিচাৰ মিটিং থৈছিল ত মই মাক কৈছো মা মই একাউন্টেঞ্চিটো বুজি নাপাও আ ভাল নালাগে মানে কি মই একো বুজি নাপাও ছাৰে বুজাই কিন্তু মই একো বুজি নাপাও দেই ত মোৰ মা গ'ল কলেজত ছাৰক ডাইৰেক্ট কৈ দিলে আপুনি মানে একাউটেঞ্চি বুজি নাপায় সেইটোত এইটোআৰু ছাৰে ডাইৰেক্ট ক্লাছত মোক টাৰ্গেট কৰে
হে হয় নেকি
দে কোৱেচন সুধে
এহে হি এহে হা হা হয় হয় সেনেকোৱা সেনেকোৱা কৰিব নালাগে কিন্তু ন তোমাৰ মানে নিজৰে আৰু কলেজতো এনেকোৱা নহয় ন স্কু স্কুলতো হ'লে অলপ ভাল হয় কম ষ্টুডেন্ট থাকে কলেজততো বহুত ষ্টুডেন্ট থাকে ন
উম যদি কিবা এটা কই ন ডাইৰেক্ট চবে মুখত চাই
উম অ অ হয় লাজটো লাগে
আ অ তাৰ পিছত বহুত ভাল হ'ল যে একদিনো কলেজত মানে পেৰেন্টছ টিচাৰে মিটিঙত মাতা নাই নহলে মোৰ মাত ত
হু হু হয় এনেকোৱা হু হু ন সেইকাৰণে আৰু ভাল লাগে এই আগতে স্কুলৰ টাইমতো এনেকোৱাই হৈছিল দিয়া এতিয়া কিবা কিবি বেলেগৰ মানে মাৰৰ লগত কথা পাতি পাতি কিবা কিবি কৈ দিয়ে আৰু সেনে
অ বেলেগৰ মাতো নিজৰ বাচ্ছাৰ কৰিব আমাৰ মাও কম নাথাকে
উম উম হয় কি কলে সেনেকোৱা মানে কিবা কিবি কথা লগাই দিয়ে আৰু
হয় আৰু মোকতো চবে বেছি বেয়া বস্তু এইটো লাগে কম্পেয়াৰ কৰে যে নাম্বাৰচ কেইটা মাৰ্ক্সটো
অ হয়, সেইটো আগতে কৰিছিলে এতিয়াতো নকৰে আৰু।
এ সেতিয়া এতিয়া নকৰে, আগতে এই তাই দুই নম্বৰতো বেছি- পাইছে তোৰ লগত বহি, তই কিয় নাই পোৱা এনেকে কয়। অ কি কয় তাইওতো ছোৱালী হয় তোৰ লগত খেলিব যায় তোৰ পঢ়েও ন তই কি কৰা এনেকে ডাইৰেক্ট কৈছে জানা আৰু ফ্ৰেণ্ডৰ ওচৰত এনেকুৱা লাজ লাগি যায় হুহ আ
কৈয়ে দিয়ে না মানে আমাৰ যেনেকুৱা কিবা হেবিট থাকিলে সেইবোৰ কৈ দিয়ে এনেকুৱা কৰে এনেকুৱা কৰে
অহ অ মোৰ মা মোৰ ফ্ৰেণ্ডৰ দাদাক কি কয় তাক অলপ শিকাবাচোন সুধিবাচোন মে মেমে কি বুজাইছে তাক বোলে সুধিবাচোন তাই কৰ পৰা শিকাব
অ তাকে সেনেকুৱা হয় কিন্তু উম হয় এইবোৰ ভাল সেইটো লাগে আৰু অলপ ন, ক'বও নোৱাৰি আৰু।
তে এনেকুৱা দে স্কুলৰ ফেণ্ডক যেতিয়া লগ কৰো নহয় এতিয়া ত সদায় লগ কৰা নাযায়। বেলেগ বেলেগ কলেজত বেলেগ বেলেগ পঢ়ি আছে ন।
অ অ।
যেতিয়া আমি লগ পাও ন এইবিলাক কথা কৈ ইমান হাঁহি উঠে।
উম হয় ঠিকে কলা তাকে, সেনেকুৱা মানে আগৰ দিনবোৰ সেইবোৰ দিনবোৰ ভাবিলে মানে সেইবোৰ, অলপ মানে হম সেনেকুৱা লাগে আৰু মনত। আহি যায় যে তাকে, দিয়া ঠিক আছে দিয়া হা ৰাখো।
দিয়া ঠিক আছে।
উম দিয়া ভাল লাগিল কথা পাতি, উম উম দিয়া।